হেল্ল'
হেল্ল'
অ কি কৰি আছা?
এইয়া হেৰি এইয়া ভাত খাও আৰু ধৰ, ভাত হৈছে কিজানি।
অ অ উম উম। তাকে ত ইমান গৰম দিচি ইটা চাগে গৰম বন্ধয়ে চলি আছে তোমালকৰ?
উম উম গৰমৰ বন্ধ আমাৰ নহয় এতিয়া ধৰ চবৰে চলি আছে আৰু।
অ অ কিবা। মানে কিছুমানৰ এ মানে ক্লাছ বিলাক কেতিয়াবা হয়ও যায় সেইকাৰণে মানে ভাবিলেও দিছ-
অ হয় হয় হয় সেইটো হয় বাৰু মিছা ক'লে কিডাল হ'ব।
তা ছা নেকি।
হা ব্যস্ত নাই বাৰু।
অ মানে কিবা কি বুলি কয় কথা এটা আলোচনা কৰিবৰ কাৰণে ফোন কৰছিলো মানে তোমাক। শুধো আৰু এনেই যদি ব্যস্ত নাই।
উম -উম,
তোমাৰ তুমিতো এতিয়া কলেজ গৈছা প্ৰথম মানে নতুনকে এইটা। মানে ফা তোমাৰ আ প্ৰথম দিনটো কেনেকুৱা আছিল বা? তোমাৰ কেনেকুৱা লাগছি এতিয়া কলেজ যায় কেনে।
অ' কলেজ বুলি ক'লে ধৰ দিয়া এটা সুকীয়া অনুভৱ। কলেজ বুলি কোৱাৰ লগে -লগে আমি স্কুলৰ জীৱনটো আৰু কলেজৰ জীৱনটো সম্পূৰ্ণ পৃথক এটা জীৱন, কলেজত প্ৰথম যোৱাৰ দিনা অলপ মানে। এডমিশন- এডমিশন ছেডমিশন হৈ যোৱাৰ পিছত যেতিয়া প্ৰথম গৈছিলোঁ কলেজত তেতিয়া অলপ ভয় লাগিছিল ধৰ, যিখিনি চিনিয়ৰ আছিল। তেওঁলোকে আ কি কৰিব কি নকৰিব এইবিলাকৰ সেইবিলাক লৈ কিনে অলপ ভয় লাগিছিল।
উম।
সেইটোৱে আৰু।
উম, বৰ্তমান কেনেকুৱা চলি আছে।
আ
বৰ্তমান কেনেকুৱা চলি আছে।
বৰ্তমান কি ক'ম ধৰ এতিয়া স্কুলৰ যিটো হেৰি আছিল। ভাল লাগে ধৰ স্কুলত যিটো ভাল লাগে সেইটো ধৰ এতিয়া কলেজত নাপায় আৰু। যিমান হেৰি কৰক আগতে ভাবিছিলোঁ ধৰ কলেজত। যাম আৰ এ ক্লাছ কৰিম। বাহিৰত জুন হুপা বুলি ভাবছিলো, কিন্তু এতিয়া অনুভৱ হৈছে এই স্কুলৰ জীৱন বিলাকে ভাল আছিল ধৰ। হা বহিয়াকে ন' নটা বজাত গৈছিলোঁ প্ৰাৰ্থনা কৰিছিলোঁ ক্লাছবোৰ কৰি কিনে। আকৌ দুই বা তিনি বজাত ঘৰত আহিছিলো। এতিয়া মানে ধৰ এতিয়া। বৰি এ মানে এটা ৱৰ্ডত যদি কওঁ বৰিং সেইটো শব্দ মানে- ব্যৱহাৰ কৰিব পাৰি আৰু।
এতিয়া তুমি নো নতুন মান বন্ধু বান্ধৱী লগ পাইচা মানে প্ৰথম বন্ধু চিনাকি কেনেকুৱা এটা হৈছে।
অ 'প্ৰথম বন্ধু চিনাকি মানে ধৰ এতিয়া আমাৰ মোৰ হিষ্টি মেজৰ আছিল ধৰ। তাৰপিছত প্ৰথম গৈছিলোঁ ধৰ- আ যাই আমি মইতো একদম লাজ বেঞ্চৰ মানুহ। তাৰপিছত কৈছো যাই উঠি আৰু তাতে এনে বহিছো আৰু। ৰেণ্ডমলি কাকো চিনি নাপাওঁ তাতে যাই বহিছোঁ এনেই। চাৰিজন মানে তিনিজন বহি আছিল মই যোৱাৰ লগে লগে চাৰিজন হ'ল। তাৰপিছত সেনেকে আৰু আৰম্ভ হৈছিল চিনাকি আজিতো এতিয়া ধৰ- মানে তুমিৰ পৰা এতিয়া তয় হ'ল যাত্ৰাটো মানে তুমি আছিল। এতিয়া আহি -আহি তয় হ'ল গতিকে ভাল- লাগে সেনেকুৱা আৰু-
উম তাকে আৰু- আৰু মানে তোমাৰ এতিয়া যিটো কলেজৰ-
তোমাৰোতো কলেজৰে হেৰি হৈ আছে। তোমাৰ কেনেকুৱা আছিল প্ৰথম দিনটো কলেজীয়া জীৱনৰ!
অ' প্ৰথম দিনটো প্ৰথম দিনটো ভাল- ভালে আছিল বেয়া নাছিল বাৰু মানে প্ৰথম দিনটোত তাইক- কেনে এতিয়া তোমাৰ প্ৰথম যেতিয়া গেটৰ মুখত ৰ'লোঁ তেতিয়া মানে- চিনিয়ৰ খিনিয়ে ধৰা ৱেল কাম জনাইছে কিবা ফুল চুল ছটিয়াই হওক কাবাক - কাবাক পেইনো দিছে।
ফুটা চুটা দি তেনেকে ৱেলকাম কৰিছিল। তাৰপিছত অ তাৰ পিছত তেনেকে গ'লোও ক্লাছ চাছ হ'ল তেনেকে আৰু চলি আছে। মানে এতিয়া কেতিয়াবা ধৰা উম, বুলি ক বহুত ব্যস্ত হৈ যাওঁ মানে এছাইনমেণ্ট বা প ৰীক্ষা মাজত পৰীক্ষাও আহি থাকে মানে ছেমিষ্টাৰতটো এতিয়া দুটাকে পৰ ক্ষা হয় মানে এছাইনমেণ্টৰ লগতে নোটছ চ'টছো বনাব লাগে। পঢ়াখিনিও মেইনটেইন ৰাখিব লাগে, সেইকাৰণে অলপ কষ্ট হয় বাৰু হ'লেও আৰু কেতিয়াবা ফি থাকো বাৰু। আৰু এতিয়া নতুন - নতুন কিছুমান অভিজ্ঞতা হৈছে।
অ, কেনেকুৱা ধৰণৰ অভিজ্ঞতা বা।
মানে এতিয়া এই যিটো ধৰা তোমাৰ আগতে এতিয়া স্কুলত আমা আমাক টিছাৰে বুজাইছিল কিন্তু এতিয়া মানে আমি ধৰা এখন এছাইনমেণ্ট লৈ বা যিকোনো এটা টপিক লৈ কেনে আমি ধৰা বুজাব লাগে, প্ৰেজেণ্টেছন দিব লাগে, সেই ‌বস্ত নে লিখি পি ডি এফ উলিয়াই এই ঠিক তেনেকুৱা আৰু। আৰু মানে তুমিয়ে কৈছা নহয় জানো যে কলেজৰ জীৱনতটো আৰু স্কুলৰ জীৱনতটো পৃথক মানে স্কুলত এতিয়া আমি টাইমটো এটা টাইমে আছিল যে আঠটা পৰা দুটা বা তিনিটালৈ স্কুল হয়। কিন্তু মানে এতিয়া কলেজৰ এনো কুৱা কেতিয়াবা চাৰিটা ক্লাছ থাকে কেতিয়াবা দহটাতো থাকে কেতিয়াবা নটাতো থাকে তেনেকুৱা। সম্পূৰ্ণ পৃথক মানে।
তোমাৰ কলেজৰ আটাইতকৈ ভাল লগা ঠাই কোনটো মানে কোনখিনি ঠাই আটাইতকৈ ভাল লাগে।
কলেজৰ মানে গোটেই ভাল লাগে বাৰু তাৰিছ ভিতৰত যদি হেৰি চোৱা যায়। লগ বন্ধুৰ লগত যাই ধৰ কেন্টিনত বহা আড্ডা দিয়া এইবিলাক কেণ্টিন খনে ধৰ এতিয়া ভাল লগা ঠাই বুলি ক'ব লাগিব আৰু।
অ, তাকেতো কেতিয়াবা ক্লাছ মিচ কৰি পাইছ মানে মানে ফাঁকি ক্লাছ ফাঁকি মানে ক্লাছ ফাঁকি দি কেনে তুমি কিবা এটা বেলেগ কামত গুচি গৈছা বা এনেই ক্লাছ নকৰাকৈ আছা। তেনেকুৱা হৈছে নে নাই।
অ', এনেকুৱা ধৰণৰ হেৰি পাইছোঁ আৰু বেছিকৈ হয় আৰু। মানে ধৰ এ লগৰীয়া বোৰে মাতে ধৰ বাহিৰৰ পৰা ৰখি থাকে তেওঁলোকে মাতিলে এনে ক'লো ধৰ ছাৰ কিবা এটা কাম আছে লগকে যাওঁ যাই ধৰ আকৌ এই লগ বন্ধুৰ লগত আকৌ যাই কিনে ধৰ কেণ্টিনত বহি থাকো সেনেকুৱা আৰু ধৰ সেনেকে - সেনেকোৱাকে
অ, মানে উম, তোমাৰ এতিয়া কেনেকুৱা লাগে ধৰা কি ভাবা তুমি যে আগৰ যি আগৰ স্কুলৰ মানে জীৱনটো ভাল আছিল নে বৰ্তমানৰ জীৱনটো মানে ভাল বা কি বুলি ভবা?
অ', যদি দুটাৰ ভিতৰত হেৰি কৰো তেতিয়াতো মানে আগৰ যিটো হেৰি মানে জীৱন আছিল সেইটোয়টো ভাল আছিল কাৰণ সেই সময়খিনিত নিজৰ আনন্দ মনেৰে, হয় চব কাম কৰিছিলোঁ। তাতে কোনো ধৰ আ কৃতিমতা নাছিল ধৰ। আমি গৈছিলোঁ তাৰপিছত ক্লাছবোৰ কৰিছিলোঁ, টিফিন খাইছিলোঁ আকৌ ঘৰত আহিছিলো, এটা গতানুগতিক জীৱন আছিল কিন্তু এতিয়া মানে আহ ডাঙৰ হৈ আহিছো, পৰিয়ালৰ কিটো? পৰিয়ালৰ যিবিলাক দায়িত্ব সেইবিলাকো অলপ হেৰি হৈছে ধৰ এতিয়া সৰুতে ধৰ সেই সেইবিলাক নাছিল কেৱল পঢ়িব লাগিছিল। তাৰপিছত স্কুলত যাব লাগিছিল, খেলা - ধলা সেনেকে মানে বেছ বেছ
সেইটোয়েতো আগতে একোৱে জানা নাছিলো কিন্তু এতিয়া মানে আমাৰ
কলেজত আহাৰ লগে লগে গোটেই জীৱনৰ লগত মানে এটা মানে জড়িত হৈ যায়, কলেজ জীৱনটো কাৰণ কেৰিয়াৰৰ কথা আহি পৰে বা ইয়াৰ পিছত কি কৰিম বা কি হ'ম বা তাৰ মানে কেৰিয়াৰৰ চিন্তাত চব নামি যায় আৰু সকলোৰে মানে নিমিষত তে মানে সলনি হৈ যায় গোটেইবিলাক আৰু আগৰ লগবিলাক লগ হৈ নাথাকে বা এতিয়া এতিয়া লোকবিলাক মানে দুজন অ মানে কথা বতা বা ক্লাছতে এটা ক্লাছত আৰু কাচবিলাকো বেলেগ বেলেগ হয় যিহেতু আগতে ধৰা এতিয়া শাখা হিচাপে আছিল মানে এটা শাখাৰ ল'ৰা- ছোৱালীখিনি প্ৰত্যেক তোৰ লগতে মানে মিলা - প্ৰীতি কিন্তু মানে এতিয়া সেনেকুৱা নহয় ক'ৰবাত দু দুই এজনক চিনি পোৱা যায়। ক্লাছ বহুত কেইটা থাকে যায় এইটো তাৰ মানে ডাং পাৰ্থক্য হয়। আগৰটোৱে ভাল আছিল বুলি ভাবোঁ বাৰু। আকৌ যেতিয়া আমি কলেজটো পাছ পাছ কৰিম অ আৰু যেতিয়া আমি এতিয়া কলেজটো পাছ কৰিম তাৰপিছত আকৌ ভাবিম যে কলেজটো ভাল আছিল চাগে, তেতিয়া সেই পৰ্যায়খিনিত আমি ভাবিম। পৰ্যায় এইটো পৰ্যায় ভাল নহয় আগৰ পৰ্যায়টোৱে ভাল আছিল।
উম উম উম তাকেইতো।
তোমালোকৰ শিক্ষকসকলৰ লগত মানে তোমালোকৰ সম্পৰ্কটো কেনেকুৱা ভালে চাগে?
অঁ আমাৰ মানে বৰ্তমানতো ভালে বাৰু কাৰণ আমি যিজন হেৰি পাইছো অধ্যাপক পাইছো এইচ অ' ডি, তেওঁকতো বাৰু ভালে তেওঁ যথেষ্টখিনি ভালদৰে পঢ়ায় বা আমাৰ যিবিলাক বিষয় থাকে অকল পঢ়াৰে নহয় আ আম পঢ়াৰ লগতে যদি আ ছাৰক ক'ব পৰা ধৰক কিবা অসুবিধা থাকে সেই অসুবিধাবোৰ ছাৰে কয় যে খুলি ক'বা একো লাজ বা ভয় কৰিব নালাগে, গতিকে ছাৰ লগত এটা ফ্ৰী এটা হেৰি আছে আৰু। ৰি ৰিলেশ্যন।
অঁ অঁ, উম উম, তুমি এতিয়া পঢ়াত আমাৰো ভালেই, বেয়া নহয় বাৰু বা কিবা যদি তুমি নোৱাৰা আছ কে বা কিবা তোমাক সহায় লাগে যেতিয়া সহায়খিনি কৰে বা কিছুমান ধৰা তোমাৰ প্ৰগ্ৰেম পতাক লৈও আমাৰ লগত মানে সহযোগ কৰে যে অ পাতা বা তেনেকুৱা কাকো মানে ধৰা এ তোমাক এ ডাউন নিদিয়ে আৰু চবকে উৎসাহিত কৰে।
তাকেটো।
উম। তুমি আ পঢ়া শুনাটো নিয়মিতভাৱে কৰা নে নে পৰীক্ষাৰ আগত পঢ়া? মানে চবৰে নিচিনা।
আ এইটোতো মিছা কলে কিডাল হ'ব, সেইটো মানে যদিও কোৱা হয় নীয়মিয়াকে কেতিয়াও পঢ়া নহয় কলেজত অহাৰ পিছত। হায়াৰ ছেকেণ্ডেৰী লেভেললৈ এটা সকলোৰে মানে হেৰি থাকে প্ৰেচাৰ এটা থাকে। যে পঢ়িবইে লাগিব, কিন্তু কলেজ তেতিয়া পাওঁ তেতিয়া মানে সেই অলপ উদেঙীয়া মন বুলি কয়তো আমাৰ হেৰি ভাষাত ইফালে, চ উদেঙীয়া হৈ যায় অলপ ত সেইকাৰণে পৰীক্ষাৰ আগতে পঢ়ো। সাধাৰণ মানুহে যি কৰে সেইটো মই কৰো মই অসাধাৰণ মানুহ নহয় যিহেতু।
অ সেইটোয়েটো দিয়া আৰু কথা পাতি, ভাল লাগিল তোমাৰ লগত আকৌ কি
তাকেটো তাকেটো উম উম নি
হ'ব দিয়া ৰাখিছোঁ।
উম উম উম।